হেল্ল',
অ',
কি খবৰ কি কৰিছে
আছো এনে শুই আছো টোপনি লাগিছে লাষ্ট উম
অ। আজি আপোনাৰ লগত অলপ পৰিয়ালবৰ্গলৈ কথা পাতো।
পৰিয়াল অ পাতক একো নাই পৰিয়াল ত বনাবই লাগিব
নাইটিয়ে। তেনেহলে আপোনাৰ মতে মানে আদৰ্শ পৰিয়াল এটা কি হব লাগে কি ধৰ এটা পৰিয়াল হলে এইটো আদৰ্শ পৰিয়াল বুলি কব
মোৰ মতে একচুৱেলি মই যেনেকুৱা বিচাৰিছিলোঁ। খালি সেইজনী যে আৰু মোৰ লগত নাহিলে। নহল নহলে সেইজনী মোৰ একদম পৰিয়ালৰ ফিট বহুত ধুনীয়া এটা আদৰ্শ হলে হয় বাৰু আদৰ্শ মানে মানুহ বিলাক সদায় চাপৰ্টিভ থাকিব লাগে। যিমানে প্ৰব্লেম নহওক নিগেটিভ কে মানে কথা পাতিব নালাগে। সদাই এটা পজিটিভ এনভাইৰনমেন্ট থাকিব লাগে এজনে এনজনক চাপৰ্ট কৰিব লাগে ইমানেই যথেষ্ট আৰু আদৰ্শ পৰিয়াল বুলি ক'ব পাৰোঁ।
এই আদৰ্শ পৰিয়াল যদি মানে এনেকুৱা ধৰণৰ হয় ন আপোনাৰ আজিকালিতো তেনেকুৱা ধৰণৰ নাই আগতে এ যৌথ পৰিয়াল আছিলে এতিয়া সকলোৱে মানে মা দেউতা আৰু সন্তানটো লৈয়ে পৰিয়ালটো হয়। ত আপোনাৰ মতে মানে কোনটো পৰিয়াল বেছি ভাল। য যৌথ পৰিয়াল নে একান্ত পৰিয়াল।
এটো এতিয়া ক'ব পাৰে মানুহৰ ওপৰত ডিপেণ্ড কৰে এতিয়া যদি তুমি জইণ্ট ফেমিলি মানে যৌথ পৰিয়াল যদি ধৰি ৰাখা তেতিয়া হলে সবে কপটিভ হব লাগিব। পেৰেন্স লগতো ঘৈণীয়েকো কপৰেটিভ হব লাগিব তেতিয়াহে মিলিব আৰু যদি তাহাঁতি সদায় সদায় লাগিয়ে থাকে তেতিয়াহলেতো আৰু হেপ হেপ্পী থাকিব নোৱাৰিবা তেতিয়াৰ কাৰণে তোমাৰ বেষ্ট চিনাৰিও তুমি ছেপাৰেট ফেমিলিতে থাকিলে ভাল হ'ব বেলেগকে থাকা। তোমালোকৰ পৰিয়ালত কোন কোন আছে?
পৰিয়ালত ক'ব গ'লে মা দেউতা মই মোৰ ভাইটি, ভন্টি এ এইখিনি লৈ আমাৰ পৰিয়াল আগতে আহ পাঁচজন আগতে ককা দেউতাৰ আৰু আছিলে তেওঁ তেওঁলোকো তেওঁলোক এতিয়া নাই।
আহ দোকাল নেকি?
অ তেওঁলোকে ধুকালে এতিয়া আমাৰ পৰিয়ালটো এইখিনিয়ে
অ', আৰু পৰিয়াল পৰিয়ালৰ আছো আৰু আমি পাঁচটাই বাই বাইদেউ মই আৰু ভাইটি আম্মা আব্বা পাঁচজন আৰু আমাৰ হেৰি গ্ৰেণ্ড ফাদাৰ দোকানে আৰু গ্ৰেণ্ড মাদাৰ টো ষ্টেপ গ্ৰেণ্ড মাদাৰ হয়
উম চ' আমি মই জন্ম হোৱাৰ পিছৰ পৰাই আমি চছেপাৰেটকে থাকোঁ বেলেগকে বাকী তো আৰু ইমান গম নাপাওঁ। বাকী এনে তুমি ফেমিলী কাৰ লগত চবতকে ঘনিষ্ঠ।
ফেমিলিত মোৰ ভাইটিৰ লগত।
ভাইটি অ চেম
ভাইটিৰ লগত উম মানে ভন টিত আৰু মৰ বয়সৰ সীমাটো অলপ বেছি হৈ গ'ল ন এজ গেপটো। আ তেওঁ মোতকে মানে এঘাৰ বাৰ বছৰৰ সৰু। তেনেকুৱা ত এতিয়া ধৰক মই মাষ্টাৰছ কমপ্লিট হব মৰ। তে তিয়া ক্লাছ টেনতহে উঠিলে। ত তেওঁলগত মানে কথা বাৰ্তা হলো মানে বাচ্ছা ছোৱালী ন এনেকুৱা মানে সিমান এটা কথা বতৰা নহয় আমাৰ। মানে পঢ়া শুনা ল লৈয়ে কথা বতৰা হয় ধৰক। তেনেকুৱা লাইফ লৈ তেনেকুৱা ধৰণৰ কথা বতৰা নহয় কিন্তু ভাইটি আৰু মোৰ এজ গেপ টো দুবছৰৰ। মানে আমি বেষ্ট ফ্ৰেণ্ডৰ নিচিনাই গলো মানে সকলো কথা বতৰা শ্বেয়াৰ কৰা, লাইফ লৈ যিকোনো পাৰ্পাছত মানে আমি কথা বতৰা সদায় মানে পাতি থাকো। ত কিবা এটা হলে সি মোক শ্বেয়াৰ কৰে মোৰ কিবা এটা হলে তাক শ্বেয়াৰ কৰো। এনেকুৱা ধৰণে মানে আমাৰ মানে উ ভায়েক ককায়েতকৈ বন্ধুত্বপূৰ্ণ সম্পৰ্কটোৱে বেছি। সেইকাৰণে তেওঁৰ লগত ঘনিষ্ঠততা অলপ বেছি। আপোনাৰ লগত?
মোৰ লগত মানে ভাইটিৰ লগত ইমান কনভাৰ্চেচন নহয়। মই এনেই তাক বহুত মৰম কৰো। এনেকুৱা মৰম নকৰা নহয় খালি সি মোৰ মানে আমি যেনেকুৱা বিচাৰো সি তেনেকে পঢ়া শুনা নকৰে কাৰণে অলপ মানে কিবা হৈ গ'ল। কিন্তু ৰিচেন্টলি মোৰ এক্সিডেন্ট হোৱাৰ পিছত আ মোৰ চবতকে ভা ভালকে মানে ধ্যান নৰ খবৰ খাতি ধ্যান ৰাখিছে সিয়ে ৰাখিছে। মানে ওৱান অফ দা ক্ল'জেষ্ট বুলি ক'ব পৰা আছিলো মোৰ সেই মমেন্টত অপাৰচনৰ পিছত।
ত এতিয়া মোৰ তাৰ প্ৰতি মানে আগত যেনেকুৱা এটা সদায় মানে অ' খং উঠা নিচিনা আছিলে আজিকালি সেইটো বস্তুতো অলপ মানে আঁতৰি অলপ মৰম কৰা এনেকুৱা অলপ চাইডত হৈছে আৰু কাৰণ দেৱে মোক লৈ গৈছে বাহিৰত কৰ'বাত যাব লগা হলে কোলাত উঠাই লৈ গৈছে। ইভেন উ সি মোতকে বয়সত সৰু হলেও চাইজত মানে ডাঙৰ হয়। মোত মোতকে ওখ আৰু।
তাকে এতিয়া মই বিচাৰো সি কিবা এটা কৰক আৰু। সি কিবা এটা কৰিলে মোকো ভাল লাগিব মইয়ো ধৰি লোৱা ইমান আৰু চাকচেচফুল নাই হোৱা। হ'লেও কিবা এটা কৰি আছো আৰু। মই বিচাৰো সি ভালকে তাৰ লাইফটো গঢ়ি তুলিব পাৰে। সেইটোৱে উম। বাকী একেলগেতো আমি থাকিবলৈ সময় ইমান নাপালো বাৰু আগত পঢ়া শুনা কৰিবলৈয়ে স সময় গুচি গ'ল এতিয়া বাৰু জবৰ কাৰণে বাহিৰলৈ আহিলো।
আপোনাৰ পৰিয়ালৰ মানে আৰু ক'বলৈ গ'লে আটাইতকৈ মানে ভাল লগা মানুহ কোনজন?
ভাল লগা মানে মোৰ ক্ল'জ চবতকে মোৰ বাইদেউ মই তাইক মই চব শ্বেয়াৰ কৰো এভৰিথিং আমাৰ বয়সৰ গেপটো মানে পাঁচ বছৰ। বাইদেউতকৈ পাঁচ বছৰ সৰু মই।
চ' তাই মানে মোৰ পাৰ্চনেল লাইফৰ পৰা লেকে চব প্ৰফেচনেল লাইফ চব গম পাই।
চ' দেট ইজ দা বেষ্ট মমেণ্ট ফৰ মি। বাকী ফেমিলিৰ লগত যদি কৰ'বাত ফুৰিব যাব মন আছে ক'ত যাব নেক্স?
ফেমিলিৰ লগত যাব লগা হলে মানে যিকোনো ঠাইতে আপুনি যাওক ফেমিলিৰ লগত গলে ভালেই লাগে তেনেকুৱা ধৰণৰ হব লগা হলে, ফেমিলিৰ লগত ধৰক
চৌদি যাব নেকি চৌদি যাব মন আছে
সেইটো মন আছে বাৰু কিন্তু ফেমিলিৰ লগত সেইটো তেনেকুৱা নাই ফেমিলিৰ লগত কাম বুলি আহ তেনেকুৱা মানে উম ফেমিলিৰ লগত কব গ'লে সেই বিয়া পাতিৰ ঘৈনীৰ লগত যাম তেনেকুৱা ধৰণৰ কিন্তু এতিয়া মোৰ কাৰেণ্ট ফেমিলিয়ে নে ফেমিলি যোন আছে যে তেওঁলোকৰ লগত মানে চৌদি জৰ প্লেন নাই ভাবি মানে আম্মা ক পঠাম আহ তেওঁলোকে জাইৰেক্ট ঘুৰি আহিব
অ
সেই নিজে এতিয়া উম ভাইটি ভন্টি আৰু মা দেউতাৰ লগত যাব লগা হলে আমি সেই উম ধৰক আমাৰ ৰিলেটিভবোৰৰ ঘৰতে যোৱা হয় কাৰণ মাজতে সেইটো বেছি ভাল পায় ৰিলেটিভঁতৰ ঘৰত গলে তো সেইকাৰণে তেওঁলোকৰ মানে যত আনন্দ পায় তেওঁলোকে তাতে লৈ যোৱাটোৱে বেছি ভাল তেওঁলোকে ভাল পায় সেই তেওঁলোকৰ ঘৰতে মামাৰ ঘৰত তাৰপিছত জেঠাহঁতৰ ঘৰত তেওঁলোকৰ ঘৰতে যোৱা হয় উ এতিয়া তেওঁলোকক বাহিৰত কব গলে ফুৰি ফুৰিবলৈ গ'লে তেওঁলোকে নোলায় মানে তেওঁলোকে সেইটো নুবুজে কবলৈ গলে মানে তেওঁলোকে ফুৰিবলৈ কৰ'বাত বুজি লবা হ'ল মানে আত্মীয়ৰ ঘৰতে যাব লাগিব বুলি ভাবে
উম হয় বাৰু অ এনে ফেমিলিত মানে সৰুতে কাৰ লগত বেছি খেলিছিলে আপুনি
এতিয়া মোৰ ককা দেউতাৰ লগতে সৰুতে যেতিয়া আছিলো মানে ক'বলৈ গ'লে উম, তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ডে আছিলে। তৰা সৰু কালৰ পৰা তৰ মানে সকলো কথাই মানে মোক চিয়াৰ কৰিছিলে। ইভেন ৰাতিপুৱা মই মৰ্ণিং ৱাক, ইভিনিং ৱাক মানে আমি একেলগে কৰিছিলো আগতে
উম।
তাৰপিছত মোৰ মোৰ অকমান অ', বহুত স্মৃতি আছে মই মানে অকমান মানে তামোল খোৱাৰ আভাস হৈছে সেইটো তেওঁৰ পৰাই হৈছে তেওঁ মানে সৰুত খাইছিলে ন'। তেওঁ খাইছিলে তেওঁ খোৱাৰ পিছত তেতিয়াতো মই মানে খাব নাজানো। ত' তেওঁ মুখৰ পৰা অলপমান দিছিলে মোক তেনেকে, তেনেকে মানে অলপ মানে অলপমান খাওঁ তেতিয়া আৰু এতিয়া মানে মাজে মাজে সেইকাৰণে মানে সেইটো মনত পৰিলে মানে অলপ
উম, স্মৃতি হিচাপে আৰু। খাবলৈ মন, উম। ঠিকে আছে বাৰু, একো নাই আৰু ভৱিষ্যতে যদি মানে বিচাৰে মই ফেমিলি কাৰণে পৰিয়ালৰ কাৰণে কিবা এটা কৰিম বুলি। তেনেকুৱা মানে কি কৰিব? কি বিচাৰে যে মই এইটো এজ এ ফেমিলি মানে গিফ্ট মই দিব বিচ বিচাৰো আৰু মোৰ ফেমিলী তেনেকুৱা কিবা বিশেষ আছে নেকি?
বিশেষ তেওঁলোকৰ হ'লে ফেমিলিৰ কাৰণে যিকোনো এটা কাম কৰিব পাৰিলে সেইটো বহুত শান্তিৰ কাম। এটা স্পেচিফিকেলি যেনেকুৱা ধৰক মানে হয় তো নাজানো পচিবল হয় নে নাই, কিন্তু মোৰ আম্মা মানে মেট্ৰিক পাছ - পাছ কৰাৰ আগতে বিয়া হৈছিলে বিয়াৰ পিছত তাই মেট্ৰিক দিছিলে মানে তাইৰ মানে কলেজত পঢ়াৰ ইচ্ছা আছিলে বহুত। ত' মোৰ যদি তেনেকুৱা মানে হয় মানে মই এতিয়াও কৈ থাকো যে কলেজত এডমিশ্যন ল'ব বুলি এতিয়া নলাই। বাৰু মোৰ যদি সেইটো মানে ইচ্ছা থ মানে কিবা এটা কৰিব পাৰিলে মানে তাইক কলেজত পঠালো হয় মানে এইটো এটা ইচ্ছা আছিলে আৰু দেউতাৰ কাৰণে ক'বলৈ গ'লে মানে উম দেউতাই আগতে স্কুলত চাকৰি কৰিছিলে, কিন্তু কেনে কিবা এটা কাৰণত স্কুল এৰি দিলে এৰি দিয়াৰ পিছত সেইটো স্কুলতটো গভমেন্টে লৈ ললে। তেওঁৰ চাকৰিতটো নহল আৰু মানে মই কিবা এটা কৰি পালে মানে তেওঁক গিফ্ট কৰা হ'ব বুলি মানে তেওঁ কয় মানে সেইকাৰণে মানে মই ভাবোঁ যে এটা চাকৰি এটা পালে তেওঁলোকক মানে কিবা এটা দিয়া হব বুলি।
উম, গম পালো বাৰু। মোৰ কবলৈ গলে মই একচেলি ঘৰত মই ডাঙৰ এটা ঘৰ বনাব আৰু ঘৰটো মই মোৰ ফেমিলিকে দি দিম, পুৰা তাহাককে মানে। ফেমিলি বুলি ক'লে এতিয়া আৰু আব্বা মাতো বয়সে হৈ গ'ল। ভাইটি আৰু মইে ত' এজ ফেমিলি মানে আমি গোটেই কেইটা থাকিম মোৰ তিনমলীয়া এনেকুৱা চাৰি মাহলীয়া ঘৰ বনাব মোৰ বহুত মন আছে।
নিশ্চয় বনাব পাৰিব।
একদম মোৰ ফালৰ পৰা মানে সেইটো গিফ্ট তাহাঁতক দিব মন আছে।
ভৱিষ্য থাকিলে আপুনি বনাব পাৰিব নিশ্চয়, নিশ্চয় বনাব পাৰিব।
মোৰ মানে মন আছিলে, খালি তাহাঁতি মানে আলাই তাহাঁতক বচাই ৰাখক। সেইটো হ'লে মানে এতিয়া মোৰ লাষ্ট এটা হপ আৰু মোৰ নিজৰ লাইফৰ পৰা বুলি ক'ব পাৰোঁ, এইটো বস্তু তাহঁতক দিব পাৰিলে মই হয়, লাইফত কিবা এটা কৰিব পাৰিলোঁ কাৰণে বুলি ফিলড এটা আহিব আৰু।
অ', আল্লাহ আপোনাৰ মনৰ ভাষা পূৰণ কৰক, সেয়াই দোৱা কৰিছোঁ আৰু ঠিক আছে দিয়ক, ৰাখিছোঁ।
অ'। থেংক ইউ, ধন্যবাদ